অ শুনা
আহ পাইচো পাইচো। এয়া আছো ৰবা এনে আছোঁ ৰোমতে আছোঁ।
অহ
তুমি কি কৰি আছা? অ অ
এ এনেই আছো আৰু ঘৰতে। গৰমো পৰিছে বহুত মানে সেইকাৰণে তোমাক ভাবিলো ফোন এটা কৰোঁ। এটা বিষয় এটাৰ ওপৰতো অকমান আলোচনা কৰিবলগীয়া আছিল।
অ অ কোৱাচোন কি বিষয?
অ বিষয়টো খুব গুৰুত্বপূৰ্ণ বিষয় দেচোন। এ মানে আমাৰ এতিয়া আজিকালি! আমাৰ এই অসমৰ যিবোৰ উৎসৱ পাৰ্বণ। সেইবিলাকত মানে আমাৰ নতুন মানে নতুন প্ৰজন্মই মানে! সেইবোৰ মানে আঁকোৱালি নলৈ এতিয়া তোমাৰ এই বাহিৰৰ এইটো! কিবা এইবিলাক বি টি এছ নেকি কে পপ! এনেকুৱা ধৰণৰ মানে বিলাক বেছি মানে ফ'ল' কৰা দেখা যায়। গতিকে আমাৰ যদি এনেকে নিজৰ! সংস্কৃতিটো এতিয়া পাহৰি যায় এইবিলাক যদি বেছিকৈ আঁকোৱালিত! থাকে তেতিয়া হ'লে সেইটো আমাৰ ধৰা আমাৰ জাতিৰ কাৰণে বা অসমীয়াৰ কাৰণেটো এইটো এটা! ডাঙৰ মানে এটা সংকট। সৃষ্টি হ'ব বুলি মই ভাবো আগন্তুক দিনত তুমি কি ভাবা?
হয় ঠিকে কৈছা তুমি মানে! সেইটোতো হয় মানে এতিয়া বাহিৰা কালচাৰ বিলাক বেছি! মানে ফল' কৰে আমাৰ মানুহ বিলাকে মানে ল'ৰা ছোৱালী বিলাকে।
হয় হয়
সেইবিলাক মানে বেছি ইউজ কৰে মানে তোমাৰ বাহিৰ ফল' কৰে সেইবিলাক।
ওম ওম ঠিকেই অ
কিহৰ কাৰণে মানে এইটো এটা মানে কি? চব বস্তু মানে তোমাৰ এইবিলাক আজ কালি মোবাইলত চাই চাই মানে তোমাৰ।
হয়
বাহিৰৰ বস্তু বিলাক ভাল লাগে আৰু সিহঁতৰ ভাল মানে।
হয়
বাহিৰৰ বস্তু বিলাক অলপ বেছি তোমাৰ হে ন অলপ মানে তোমাৰ মডাৰ্ণ। মডাৰ্ণ অলপ আ তাত ধুনীয়া মানে অলপ মডাৰ্ণ। টাইপৰ মানে সেইবিলাক বেছি ফ'ল' কৰিলে।
প্ৰজন্মৰ ল'ৰা ছোৱালী খিনিয়ে বেছি মানে জাক জমা কটটো বিচাৰে এতিয়া চাবা গাঁৱৰ! পৰা বেলেগ বেলেগ অঞ্চলৰ পৰা বহুত ল'ৰা ছোৱালী আমাৰ ইয়াত মহানগৰীত যেতিয়া পঢ়িব আহে হা। পঢ়িব আহি তেওঁলোকে কি কৰে মানে সন্ধিয়া হলে তেওঁলোকে মানে ক'ৰবাত বাৰত যাব। ৱাত লগৰ লগত পাৰ্টি কৰিব যাব ওলাই যাব যিবোৰ মানে ধৰা! সেইবোৰৰ কাৰণে বহু খিনি আজিকালি তেওঁলোকে সমস্যাত পাছত ভোগে। হয় নে নহয় আমি আজিকালি খবৰ বিলাক পায়ে থাকো।
হয় মানে তোমাৰ আমাৰোতো ধুনীয়া ধুনীয়া প হেৰি আছে তোমাৰ মানে! ধুনীয়া ধুনীয়া উৎসৱ বিলাক আছে কি ধুনীয়া হেৰি আছে এইবিলাক পালন কৰিব লাগে তোমাৰ।
উম এ এই কিবা এটা এই হেলইন পাৰ্টি নেকি এনেকুৱা যে! আছে এইবোৰ উদযাপন কৰা দেখা যায় হয়নে?
খেলোন বহুত আজিকালি ফেষ্টিভেল বিলাক পাতে ন তোমাৰ।
অ সেইবিলাকত মানে! যেন সেই বিলাক সে তেওঁলোক আমাৰ মানুহবিলাকৰ মানে নিজৰ সেনেকুৱা ধৰণে মানে! তেওঁলোকে দেখুৱাই
হয় হয়
কিন্তু চাবাচোন কাতি বিহুতটো আহিলে বহাগ বিহুতটো আহিলে মানে একো নাই আৰু।
একো নাই একো নাই তোমাৰ হেৰি বিলাক। চাবা তুমি কি বুলি কয় এইটো তোমাৰ এইটো বৰদিন যি বৰদিন খ্ৰীষ্টমাছ
অ অ খ্ৰীষ্টমাছ হয় হয়।
যে এইবিলাকত বেছি হেৰি কৰে তোমাৰ!
অ একদম তোমাৰ পঁচিশ ডিচেম্বৰ তাৰিখটো আহিবহে লাগে একেবাৰে আমাৰতোতো এই মহানগৰ। গৈ বিশেষকৈ মানে গীৰ্জা বিলাকৰ গৈ। একেবাৰে মানে তাতে ফটো উঠি মানে! একেবাৰে যেন তেওঁলোকৰহে উৎসৱ আৰু সেনেকুৱা ধৰণৰ।
তাকেই টো মানে তোমাৰ একদম হেৰি হৈ গৈছে এতিয়া। চব বস্তু বিলাক সেনেকুৱা হেৰি হৈ গিছ।
এতিয়া চাবা এইটো! এইটো আমিটো কোৱা নাই যে গীৰ্জাত যাব নালাগে বা উদযাপন কৰি নালাগে কৰক কিন্তু! তাৰ লগে লগে আমাৰ নিজৰ যিটো সংস্কৃতি উৎসৱ পাৰ্বন সেইবিলাকক! মৌ মানে তেওঁলোকে মানে নিজৰ বুলি ভাবি অকমান বেছি প্ৰাধান্য দিব লাগে হয় নে নে নহয়?
হয় হয়
সেইটো কৰিলেহে আমাৰ মানে সংস্কৃতিটো জীয়াই থাকিব।
উম্
এতিয়া তোমাৰ চাবা বহাগ বিহু যে আমাৰ আহে বহাগ বিহুৰ সময়ত তুমি যদি এতিয়া আমাৰ নৱ। প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে তাক সোধা যে তুমি দীঘলতি চিনি পোৱা নাই মাখিয়তি চিনি পোৱা নে? সি হয়তো যে চিনিয়ে নেপায়।
চিনি নাপায় নাজানে নাজানে। একো মানে হেৰি নাই এতিয়া চব মানে তোমাৰ এই মৰ্ডাৰ্ণ হৈ গৈছে। অলপ মডাৰ্ণ টাইপৰ হেৰি গছে উৎসৱ বিলাক সেনেকুৱা বেছি ভাল পায় আৰু! ফেষ্টিভেল বিলাক ভাল পাই তোমাৰ এই ডাঙৰ। তোমাৰ কনচাৰ্ট বিলাক ভাল পায়।
কনচাৰ্ট বিলাক ভাল পোৱা হৈছে এই যে আমাৰ ইয়াতে আহিলে গুৱাহাটীতত। কিবা এইটো অ
মানে আৰু ভাল পাই আৰু মানে এনে ভাল পায় মানে নহয়। মানে আকৌ বুজি তেনেকুৱা কিজানি নাপায় মানে এনেই আৰু তাত দেখুৱাই আৰু মানুহক।
মানে ভাবেহেঁতে এইবিলাক মডাৰ্ণ আমি নিজকে মডাৰ্ণ দেখুৱাইছো মানে বেলেগতত। চে আমি ওপৰত আৰু সেই সেই তেওঁলোকে ভাৱ দেখুৱাই নেকি ন?
হয় হয় সেনেকুৱাই আৰু গাঁৱত যেতিয়া কাতি বিহু। পাতিলে মানে তোমাৰ হেৰি কৰিব। মানে লাষ্ট লাগে টাইপৰ মানে আৰু এইবিলাকক। কৰে নেকি আজি কালি এনেকুৱা কাম মানে এইবিলাক আগতে কৰিছে। চিল চাকি জ্বলা হয় তেনেকুৱাই আৰু!
উম মানে এতিয়া নিজক যদি এই নিজৰ সংস্কৃতি খিনিক যদি এনেকে! মানে তোমাৰ আউকান কৰা হয় এতিয়া মই ভাবো মানে আমাৰ আগন্তন্তুক আৰু! আহিব লগীয়া দিনত! চাৰি দহ পাঁচ দহ বছৰত কিন্তু আমাৰ যিটো মানে সংস্কৃতিটো কিন্তু! লাহে লাহে এতিয়াতো কমি আহিছে দিয়াচোন নিয়ম নীতি বিলাক কমি আহিছে মানে! আমাৰ নৱপ্ৰজন্মই ন মানে নকৰা হৈছে আগন্তুক দিনতো আৰু মানে! কমি যাব বা এদিয়াত! এটা সময়ত হয়তো নোহোৱা হৈ যাব যদি এনেকুৱা মানে চলি থাকে তুমি কি ভাবা?
তাকেতো এইবিলাক নোহয় যাব নোৱাৰা হ'ব ধৰিছে আৰু লাহে লাহে মানে তোমাৰ। বস্তু বিলাক লাহে দে হয়।
যি আছে আৰু হয় নে?
গাঁৱত অলপ নিয়ম খিনি আছে হ'লেও গাঁৱতো কমিছে এতিয়া আগতে বহুত। কোনে কমিছে গাঁৱত।
এতিয়া যাবা দেই এই দেৱালীৰ সময়ত।
হয়
আমাৰতো চাক মাটিৰ চাকিহে আমি আমাৰ প্ৰধান আমাৰ দেৱালীৰ উ। উৎসৱৰ পোহৰৰ হিচাপে এতিয়া চাবা সকলোৱেইল। দীঘল দীঘল বিভিন্ন ধৰণৰ ৰং বিৰঙৰ লাইট বোৰ লগাই।
হয় নাই মানে আমাৰ গাঁৱ গাঁৱতো এনেকুৱা হৈছে এতিয়া মানে ছাতি বিলাক হৈছে। থাকে দিয়ে কিন্তু এতিয়া তোমাৰ এইবিলাক যে লাইট আছে লাইট। অপ্ লাইট লাইটৰ মাল বিলাক দিয়ে মালাবলাক একদম দিয়ে নকি। নেকি মানে গৱতো কিন্তু নাইকিয়া হ'বাৰছে মানে এইবিলাক।
তাকেইতো এতিয়া আমাৰ মাটি অ' হয় হয় মাটি চাকিটো। আমাৰ মানে নিজা আমাৰ অসমীয়া শিল্পীসকলে! মৃৎ শিল্পীসকলে তেওঁলোকে প্ৰস্তুত কৰে। এতিয়া তেওঁলোকে ইমান কষ্ট কৰি মাটি চাকি মানে বিক্ৰী কৰে তেওঁ এই মাটি। চাকি বিক্ৰিয়ে নহয় লাষ্টত তোমাৰ। পঞ্চাশ পইচা বিশ পইচা সেনেকে এক টকাত বিক্রি কৰিবলগীয়া হয়।
হয় তাকেইটো এতিয়া মানে এনে নাইকিয়া মানে এতিয়া আমাৰ মানে আগৰ! যিবিলাক জেনেৰেশ্যন সিহঁত নহলেতো নোহোৱাই হ'ব।
হয় হয়। তাকেইটো, মানে অকল মানে লাইট লাইটহে মানে! এ দেখা মানে বুজি পাব আৰু।
লাইট আৰু বোমা বিলাক। অ' বোমা বিলাক মাৰে আৰু দামী দামী বোমা বিলাক এই ওপৰত যোৱা সেইবিলাক।
অ', আমাৰ এই বিশেষকৈ কিন্তু অ' বোমাৰ কথা। কওঁতে মনত পৰিলে আমাৰ বৰপেটাৰো তোমাৰ নিজা যি মানে আছে। বোমাৰ উদ্যোগ সেয়ে আমাৰ লোকেল মানে বোমাস সমূহ ব্যৱহাৰ কৰিব লাগে হয় নে?
হয়
বাহিৰৰ বোমা ব্যৱহাৰ কৰাতকে, তুমি কি কোৱা?
অ', বোমা মোৰ হিচাপততো মাৰিবই নালাগে মইতো বোমাই নামাৰো।
হয় হয়।
বোমাটো মই সিমান এটা হেৰি নকৰো বমা। মাৰাটো সিমান মানে হয়, অঘটন হয়। হাত জ্বলি যায়।
উম, ঘৰ পৰ্যন্ত জ্বলি যায় এই দেৱালীৰ ফটকাদি।
হয় হয় মইতো ভয় লাগে তামান ভয় লাগে মোৰ বমা মাৰিব মানে হাতত! তই ফুটি যায় বুলি ভয়ে লাগে।
উম, মোৰতো সেনেকে এবাৰ ফুটিছে বাৰু একেবাৰে মানে। হাত মানে অৱস্থা নাইকিয়া হৈ গৈছিল।
হয় হয়, এইবিলাক আৰু এ ভাল নালাগে এইবিলাক বোমা চমা এইবিলাক।
হয়, হয়, এনে ফুলজাৰি চুলজাৰি সেইখিনিত লৈকে ঠিকে আছে নেকি?
হয় ফুলি সেইখিনি ঠিকে অলপ চলপ। মানে তোমাৰ সেইবিলাক পইচা খৰচ কৰাত থাকি তুমি জমা কৰি থ।
অ' অ', বা দুটা মাটি চাকি বেছিকৈ জ্বলোৱা ধুনীয়া লাগিব হয় নে নাই। পোহৰৰ উৎসৱ যিহেতু।
হয় কাষৰ জোখীয়ে দুই ঘৰক দিয়া পাঁচ ছয় হাজাৰ টকা বমা আনাত থাকি তোমাক। পিছক গেলি লাগে।
অ', তাকেতো ভালকে ওচৰৰ দুখীয়া মানুহক ভালকে মিঠাই চিঠাই খুৱাই দিয়ক।
খোৱাই দিয়া সিদিনা নাম ধৰা লাগে তুমি খানা পাতা।
হয় হয়।
দুই একঘৰ মানুহ মাত।
অ', আজিকালি মানে বোমাৰ নামত! চাবাচোন পাঁচ হাজাৰ, দহ হাজাৰ, বিশ হাজাৰ পৰ্যন্ত উৰুৱাই দিয়ে।
হয় হয়
উম, আৰু বিয়া বিলাকত চাবা একেবাৰে মানে হাজাৰ মানে বোমা ফুটাই।
সেইটো মানে ইমান বমা ফুটায় এইবোৰ বোমা মানে বিয়াত! এতিয়া বোমা লাগিবই ওপৰত যোৱা যিটো আমাৰ চব বুলি কয় ওপৰত। ফুটি উঠে সেইটো বমা নহলেতো নহয়ে।
তাকেইতো
কিন্তু এইবিলাক কিন্তু দুইদিন পিছত মানে তোমাৰ বেয়া হ'ব মানে যিবিলাক ধনী সেইবিলাকেটো মাৰি থাকিব। দুখিয়া বিলাকৰ কাৰণে কিন্তু পিছত!
অ মানে এইবিলাক মানে কৰি মানে এনেকুৱা হৈছে ধৰা! অ তেওঁলোকেচোন বিয়াত কৰিছে এতিয়া আমাৰো কৰিব মন গৈছে বা! আমাৰো এনেকে ঘৰত এতিয়া কৰিব ইচ্ছা পইচা পাতি নাই ধাৰে ঋণ ধাৰ কৰি হ'লেও মানে! উমাটো মাৰিব সেনেকুৱা ধৰণৰ মানে এটা হেৰি হৈ গৈছে টো এতিয়া ধৰা তোমাৰ আছে মোৰ নাই। সেইটো বেয়া লাগিব নহয় সেনেকুৱা ধৰণৰ হৈ গৈছে বস্তুটো।
মানে চব বস্তু দেখি দেখি মানে সিহঁতে কৰিছে আমিও কৰিম। তেনেকুৱা এইবোৰ হৈ গৈছে মানে মানে আমিও কৰিব লাগিব। সিহঁতে কৰি আছে তেনেকৈ হৈ গৈছে মানে।
অ গতিকে মানে এনেকুৱা ধৰণৰ মানে সংস্কৃতি বিলাক আমি মানে অলমান! এৰাই চিলে আমাৰ যিটো মানে নিজৰ সেই নিজৰ খিনি মানে আমি! ধৰি মানে মানি চলিব লাগে নীতি নিয়ম খিনি এই ধৰা! বিহুৰ সময়ত চাকি আকাশ বন্তি জ্বলোৱা তুলসী ৰোপন কৰা। সেনেকোৱা নিয়মসমূহ যদি মানে আমি ধৰি ৰাখিব পাৰোঁ বা! শিকাব পাৰোঁ হয়নে তেতিয়াহে মানে ভাল হ'ব।
এইবিলাক মানে আহ নতুনকে উঠি আহ ল'ৰা ছোৱালী বিলাকে! শিকিব লাগে কিন্তু নাই দেখোন তেনেকোৱা হেৰি। তোমাৰ চব ফিৰি হৈ গৈছে। মানে তোমাৰ তেনেকুৱা একো হেৰি কৰা নাই মানে শিকিব ইচ্ছা নকৰে এইবিলাক।
হয় দেই হয়।
তাকেইটো তেনেকৈ আছে ঠিক আছে দিয়া।
অ বাৰু আজি ভালে লাগিল আলোচনা কৰি পাছত আমি ভালকৈ আলোচনা কৰিম আজি ৰাখিছো আৰু।
অ ঠিক আছে দিয়া।
ঠিক আছে ধন্যবাদ।